হেল্ল' হেল্ল' শুনিছনে? হেল্ল'?
অ', কি কৰিছ?
এ আছো, ভাত খালি?
শুনিছো কি কৰি আছ?
এ ভাতকেইটা শুনিছো শুনিছো ভাতকেইটা খাই ৰাস্তালৈ আহি
অ'।
অ', মানে নেটৱৰ্কৰ প্ৰব্লেমটো জানো নাই নেটৱৰ্ক নাই আজিকালি।
নেটৱৰ্ক নাই, বিয়াত নেটৱৰ্কৰ প্ৰব্লেম, জিঅ' নেটৱৰ্ক যে একেবাৰে নাপায় আও।
উম'। আমাৰ ইয়াততো জিঅৰ নেটৱৰ্ক নচলেই, এদিনাখন আমাৰ ঘৰৰ আমাৰ ঘৰৰ মানে চবেই তোৰ জিঅ' বিলাক চব এয়াৰটেল কৰি আনিছে, তেতিয়াহে মানে তোৰ নেটৱৰ্কটো এতিয়া চলিছে।
একদম নেটৱৰ্ক একেবাৰে ভেলুলেছ।
বাকী ঘৰত চবৰে ভাল নহয়?
ভাল ভাল, তোমাৰলোক? ভাল কিহে খালি?
উম' ভাতটো মাছ আছিলে মাছৰ সৈতে খাই দিলো।
অ'।
খেতি কৰিছো, আহ ৰুই আছো পাঁচ বিঘা ৰুলো আৰু। সাত বিঘা মান ৰুবলে আছে।
অ'।
পথাৰলে গৈ আছো, কঠীয়া তুলি আছো, কাম কৰাই কৰি আছে।
উম' গৰম বন্ধ আমাৰ আজিৰে পৰা ষ্টাৰ্ট হলেই নহয়।
হলেই অ'।
গৰম বন্ধ মাহতে খেতি বাতি উঠাব লাগিব আও, বতৰ আজি ভাল।
তাকে আমাৰ ইয়াত মানে বৰষুণে বহুত প্ৰব্লেম দিছে। অ'।
পানী আহিছে পুৰা, মানুহে জাল পাতিছে মাছ পাইছে। কিহৰ প্ৰব্লেম?
মানে ইয়াতটো এতিয়া বৰষুণতো মানে
মানে কি কয়, মানে এতিয়া আমাৰ পাহাৰত মানে তোৰ গছ-গছনি কটা আৰম্ভ কৰিছে। তোৰ পাহাৰ খহাইছে, জ্বলাইছে আৰু তোৰ বিভিন্ন ধৰণৰ বিল্ডিং। বনাইছে আৰু, পাহাৰ মানে এতিয়াতো অত্যাধিক পৰিমানে পাম অইলটো পাম অয়লৰ গছ ৰুইছে, যাৰ ফলত তোৰ নামনি অঞ্চলত পানী পৰিমাণটো মানে বহুত কমি গৈছে। শুনিছ নাই, হেল্ল'? নেটৱৰ্কে বহুত প্ৰব্লেম দিছে, শুনিছ নাই, হেল্ল'? হেল্ল'? হেল্ল' শুনিছনে?